হেল্ল', অ' কোৱা। মই ঘৰতে আছোঁ।
অ' ঘৰত আছা নেকি। মই অফিচত আছিলোঁ। অ'।
অ' অফিচত কাম কৰি আছা মানে এতিয়া অ' কাম কৰি আছা মানে এতিয়া?
বৰ্তমান কাম এতিয়া ব্ৰেক ল'লো আৰু বহুত গৰম আছে না। এ, ভাবিছোঁ নাই নাই লাঞ্চ কৰা নাই এতিয়া এতিয়া ভাবি আছো কিবা ঠাণ্ডা, ঠাণ্ডা চাণ্ডা খাই আহোঁ নেকি।
অ' ঠাণ্ডা খাই আহিবা, অ' ক'ত যাবা ঠাণ্ডা খাবা? দোকানত যাবা এতিয়া? অ' ভাত মই এতিয়া খোৱা নাই অলপ পিছত খাম মানে তুমিতো খোৱা নাই এতিয়া ভাত?
নাই নাই মই বৰ্তমান এতিয়া হোৱা নাই, মোৰ মই খাম দুটা বজাত মান খাম।
অ' ঘৰত যায়।
অ' ঘৰত ঘৰত নাযাওঁ আজি আজি মানে ইয়াতে মানে অফিচতে খাম কেণ্টিনতে খাম।
অ' অফিচতে খাবা অ' কেণ্টিনত। কেণ্টিনত কি কি পায় তোমাৰ?
মানে এনে মোৰ অ' পায় আপনাৰ দালি ভাত চবজি আৰু এই তোমাৰ এই মাছৰ তিতা খোৱা না তুমি?
অ' খাওঁ খাওঁ।
এ, মাছৰ তিতাতো পাই, অ' ভাল লাগে বহুত ভাল লাগে মা ভাতৰ লগত দিলে। মাছৰ তিতাটো দিয়ে অ' মাছৰ তিতাটো দিয়ে। তাৰ পিছত এই আচাৰ দিব তোমাৰ। উম, উম। এ, মাছৰ তোমাৰ অ' অইল দিব তাৰপিছত, এই তোমাৰ এই আচাৰ দিব পাপৰ দিব, জলকীয়া দিব আৰু পিঁয়াজ দিব।
অ' হয়।
মানে ছিক্কি ৰুপিচত বহুত ভাল খানা
ছিক্টি ৰুপিচ।
অ' বহুত ভাল খানা পাই অ' মানে তুমি যিমান ল'ব পাৰা। আৰু তুমি এনে তুমি, হা?
তোমাৰ কেনটিনত ভেজ পায় না, ন' খালি অনলি নোনভেজ?
ভেজ পায়, ভেজ পায়।
অ, ভেজত কি কি থাকে?
ভেজত এইটোৱে, তোমাৰ! দালি চব্জি। দালি ভাত, চবজি মানে, চব্জি যেনেকে, তোমাৰ আলু চবজি হৈ গল লাও, অ, অ, পাপৰো দিয়ে, যেনেকে তোমাৰ লাও চবজি। অ তোমাৰ এ, উম এ তোমাৰ, বিলাহী টপ দিব,
অ, অ,
অ, ভাল মানে, একদম অ ঘৰৰত যেনেকে খাম, ভাত
তোমাক লাও ভাল লাগে নেকি?
লাও ভাল লাগে ভাজিটো ভাল লাগে মোক। অঁ এই ভাতৰ লগত থাকিলে বহুত বঢ়িয়া লাগে এইটো মাছৰ লগ মাছৰ মাথাাৰ লগত খাইছা না লাওটো
অ খাইছো, খাইছো,
অ বঢ়িয়া লাগে তোমাক, এই তুমি কেতিয়াবা এই বিয়া বিয়া চিয়া গ'লে তুমি পাবানা, এই মুৰি ঘণ্টা। এ, বঢ়িয়া লাগে একদম মানে, এই মুৰিঘন্তা খাই ভাল লাগে ন? তোমাক।
অঁ, মই এইটো মাঙি খুজি খুজি, খাওঁ।
অ খুজি খুজিবা নেকি অ' এতিয়া ক'ত আছা, মানে ঘৰতে আছা তুমি।
এতিয়া মই ঘৰতে আছো, আৰু তোমাক কি কি ভেজিটেবল ভাল লাগে?
ভেজিটেবল, মোক তোমাৰ এটা হয়, তোমাৰ, পানীলাও, ৰঙালাও, তাৰপিছত, এ বন্ধাকবি, বন্ধাকবি
তাৰপিছতে, এই বিলাহী,
বিলাহী, অঁ।
অঁ তাৰপিছতে, তোমাৰ এই, কেৰেলা।
অঁ কৰেলা কৰেলা, তিতা কৰেলা তোমাক তিতা কৰেলা ভাল লাগে নেকি?
অঁ ভাল লাগে, তাৰ ভিতৰেত এই, অ মচলা সোমাই দিয়ে না।
অঁ।
এটা বনাই না, তুমি খুৱাইছা নেকি? চাগে তোমাৰ, মাজৰ পৰা, এ কৰেলাটো বইল কৰি দিয়ে, বইল কৰা পিছত মাজৰতো বস্তুটো ওলাই পিনি, মছলা পূৰা
তিতা কেৰেলা চাটনি, খাইছা নে? তুমি চাটনি আলু লগত মিক্স কৰি কেনে,
চাটনিটো খোৱা নাই, বাট এইটো অঁ আমাৰ
আলুৰ লগত মিক্স কৰি কেনে খালে কি মজা লাগে, এইটো। অঁ মই খাইছিলো, ঘৰতে খাইছিলো।
অঁ এবাৰ ট্ৰাই কৰিব, লাগিব মোক চাব লাগিব।
ৰঙাঁলাওটো খোৱা তুমি! ৰঙালাও, ভাল লাগে তোমাৰ
অঁ ৰঙাঁলাও ভাল লাগ, মোৰ বহুত ভাল লাগে, মানে চোৱাবিন আলু দি পিনি ৰঙালাও। দ দিয়া, আৰু বঢিয়া লাগিছে, মানে অ মানে ভাতৰ লগা খাব পাৰি আৰু।
নন ভেজত কি, কি, ভাল লাগে?
এনে মোৰ ননভেজত মোৰ এই তোমাৰ এই মাংস ভাল লাগে
অ অমা
আৰু গাহৰি ভাল লাগে গাহৰি ভাল
অ অ গাউৰি মই নাখাওঁ মানে মোক ভাল নালাগে গাউৰিীটো অ গাহউৰিত বহুত অইল থাকে ন সেইকাৰণে ভাল নালাগে
অইল থাকে বাট এইটোে গাহৰি মানে কি গাহৰি অইল থকা মানে গাহৰি হয় অ বহুত ভাল লাগে মানে
ফেট থাকে মানে গাহৰিত বহুত বেছিকে ফেট থাকে এইটোৱে খাবা মন ন কৰে মোক।
মানে বেছি মানে খাব নোৱাৰি মানে আৰু প্ৰেছাৰৰ মানুহকেইটাও বেছি খাব নোৱাৰি।
অ', গাহৰি তুমি কেতিয়া কেতিয়া খোৱা?
গাহৰি মোৰ যেতিয়া মন যায় দাদা আনি দিয়ে নহ'লে মই লৈ যাওঁ কেতিয়া কেতিয়াবা এইটো মনৰ কথা আৰু যিটো তোমাৰ যেনেকে আজি তোমাৰ মন হ'ল তুমি মাহত মই খাওঁ মানে অ' মাহত তোমাৰ এই আ দহ পোন্ধৰ দিন এনেকে খাই লওঁ আৰু।
অ', দহ পোন্ধৰ দিন খোৱা অ' অ' গেপ গেপ কৰি।
অ', অ'। আৰু কি ঘৰত কি বনাইছে আজি?
ঘৰত দালি ভাত চব্জি চাটনি বনাইছে। ভাতটো মই নিজে বনাইছো। ভাতটো মানে মই নিজে বনাইছো, হা? মই দালি ভাত চব্জি চব বনাবাই মোক।
চব বনাবয়ে অ' মানে তুমি কেতিয়াবা মাছ বনাই পাইছা না?
মাছ অ' মাছো বনাই পাইছো।
মাছটো কেনেকে বনাই মই আজিলৈ বুজি পোৱা নাই মানে মাছটো কেনেকে বনায়।
অ', মাছ মাছত আগতে মাছটো চাফা কৰি লওঁ। পেট চেট তাৰপিছত তাত অলপ চল্ট ঢালি দিওঁ। নিমখ নিমখ ঢালি কিনে ধুই লওঁ। ধুলে কি হয় যে বেক্টেৰিয়া কেইটা এইকেইটা অলপ চাফা হৈ যায় মানে।
হৈ যাব মানে।
অ', মৰি যায়। তাৰ পিছত এইটোোক ধুই লওঁ ধুই কিনা মজাকে পিছ পিচ কৰি লওঁ। পিচ কৰাৰ পিছত
উম, কেৰাহীত তেল ঢালি দিওঁ তেল ঢালি কিনা এনেই মচলা চচলা দি কিনা মাছ চাচ দি কিনে বনাই লওঁ এনেকা।
হয় নেকি, মানে ফিচটো তুমি ফ্ৰাই নকৰা নেকি?
ফ্ৰাই অ' ফ্ৰাই কৰি লওঁ।
অ', মানে আগৰ ফিচটো মানে ফ্ৰাই কৰে অ' অ'। তোমাৰ এই ডাঙৰ মাছ ভাল লাগে সৰু মাছ ভাল লাগে চবচে? হেল্ল' অ' তোমাৰ এই ডাঙৰ মাছ ভাল লাগে না সৰু মাছ ভাল লাগে?
মোক ডাঙৰ সটো দুটাই ভাল লাগে।
দুটাই ভাল লাগে। মই মোক ডাঙৰ ভাল লাগে মানে মোক সৰুটো খাব নোৱাৰো। বহুত বহুত মানে জেমেলা থাকে কাটা থাকে না। অ', কাটা থাকে আৰু ডাঙৰটো মানে ডাঙৰটো মানে দেখা পাই আৰু কাটা কেইটা আৰামচে ওলাই যায়।
অহ।
সৰু মাছত মই খাব নোৱাৰো বাপ্পা অও।
অ', সৰু মাছ বহুত কাইট থাকে। গলত ফাঁচি যায় তোমাৰ ফাঁচিছে নে গলত কেতিয়াবা? অহ।
কি খাইছিলো তেতিয়া মোৰ ওলাল।
অ', ৰুটিৰ লগত খাইছিলা নেকি?
খালো তাৰপিছত ডিঙিটো পৰা ওলাল।
অ', মই নাই ফচা আজিলৈকে।
অ'। তোমাৰ মানে খোৱা অ' এক্সপিৰিয়েঞ্চ হৈ গৈছে মানে খোৱা তোমাৰ। অ', কেতিয়াবা তুমি কেতিয়াবা তুমি এনেকা অ' মাছৰ লগত তুমি এই মাছ মাছৰো চাটনি বনাই না।
অ', অ', মাছৰ চাটনি অ' শুকান মাছৰ শুকান মাছৰ। অ'।
খাই পাইছানা তুমি?
অ', অ', খাই পাইছোঁ।
শুকান মাছতো খোৱা না তুমি? ভাল লাগে নে, এই তুমি অহ অ', অ', এই এই অব উম, তোমাৰ কি কয় সেইটো তাত, এই বিলাহীৰ লগত দিয়ে যে।
অ' বিলাহীৰ লগত দি কিনে শুকান মাছটো অ' ভাল লাগে তোমাক ফ্ৰাই মাছ ভাল লাগে না?
ফ্ৰাই মাছ অ' মোক ফ্ৰাই মাছ ভাল লাগে ডাঙৰটো।
অ' ফ্ৰাই, জোল নোখোৱা নেকি?
জোলটো মানে জোলটোও খাওঁ, বাট মোক ফ্ৰাইটো বহুত ভাল লাগে মানে মানে এইটো মানে তাতে তেল তেলিয়া থাকে না অকমান। আৰু ডাঙৰ মাছত অকণমান চৰ্বিও থাকে, অ' চৰ্বিও থাকে না বহুত ভাল লাগে মানে।
অ', অ', সেইটোয়ে ভাল লাগে মুখোছে। অ' লোকেল মুৰ্গী খাইছোঁ, আমাৰ আগত ঘৰতে আছিল। অ' তেতিয়া বহুত খাইছিলোঁ এতিয়া ইমান নাখাওঁ লোকেল মুৰ্গী।
এনেই এতিয়া, ব্ৰইলাৰ ব্ৰইলাৰ নোখোৱা নেকি তুমি?
উম, মই ইমান খাব নোৱাৰো মাছ মাংস। অ' মোক ইমান ভাল নালাগে মানে নোনভেজ কেইটা।
অ' মানে ভেজো তুমি মানে ভেজিটেৰিয়ান তুমি।
অ' ভেজিটেৰিয়ানে আমি ভেজিটেৰিয়ন।
ভেজিটেৰিয়ান ভাবি লওঁ এতিয়াই মই। মানে তোমাক কি কি ভাল লাগে ভেজিটি মানে অ' তোমাৰ এই চব্জি। ভেজিটেবলৰ, পানীলাও।
পানীলাও তাৰ পিছত ভাত কেৰেলা থাকে না।
অ', অ', ভাতকাইৰে মোকো ভাল পায় অ'।
অ' তাৰপিছত জিকা, ভোল। এইকেইটা ভাল লাগে। অ', অ'।
অ' এই এতিয়া বতৰটো অকমান ঠাণ্ডা কৰিছে বৰষুণ দিব নেকি।
অ', অ', বৰষুণ দিয়াৰ নিচিনা হৈ আছে অলপ অলপ।
তাত তাতে হৈ আছে নেকি?
অ' আমাৰে
অ', অ', বৰষুণ দিলে ভালে অকমান ঠাণ্ডা পৰিলে অকমান ভাল। বহুত গৰম পৰিছে। এই গৰমত তুমি পদ ফুৰিবলৈ যাব নোৱাৰা, হা?
লাঞ্চ কৰবা এতিয়া কেনটিনত যাই আছা না?
নাই নাই এতিয়া যোৱা নাই বৰ্তমান মই দুটা বজাতে যাওঁ।
বৰ্তমান ন' দুটা বজাত, মই নাই খোৱা মই অলপ পিছত খাম মানে।
অ' অলপ পিছত খাওঁ মানে তুমি মানে ফোন ফোন ফোন চাই পিনি শুৱা নেকি নহ'লে টিভি চাই। টিভি চাই ভাতটো খালে ভাল লাগে না। অ' মানে টিভিত, টিভি চালে ভাল লাগে আৰু তুমি কি মানে কাৰ্টুন চোৱা নেকি কাৰ্টুন?
কাৰ্টুন অ' মই চাওঁ পকীমন, দৰিমন, চিনচেন এইকেইটা চাওঁ।
আচ্ছা অ', অ', মই চাওঁ চাওঁ চাওঁ মোক চবচে ভাল চিম চেম লাগে।
অ' চিনচেন ভাল লাগে অ'।
তুমি মটু পটলু চাইছা?
অ' মটু পটলু আগতে চাইছিলোঁ এতিয়া নাচাওঁ মানে।
এতিয়া কিয় নোছোৱা?
এতিয়া ইণ্টাৰেষ্টটো গুচি গৈছে মানে অলপ
অঁ হয় নেকি? এই নহয় মই মো পলো মটো পটলো আৰু চিন চনটো চাই মোক ভাল লাগে আৰু।
অ'।
মোক এ তোমাৰ ছোটা ভিমটো বল ভাল নালাগে।
অ' এইকেইটা মই বুজিয়ে নাপাওঁ এইকেইটা চোৱাই নাই মই।
মই বুজি নাপাওঁ অ' সঁচা কথা এইটো মই বুজি নাপাওঁ, আৰু তুমি এইটোতো চাইছাই।
কি? মিষ্টাৰ বিন নাইছোৱা।
নাইছোৱা নেকি? বহুত ভাল, মানে অ' এইটো এইটো বহুত ফেভৰেট মোৰ ক একদম বহুত ভাল।
অ'।
আৰু তোমাৰ এই মিকি মাউচ এই ৰাতি ৰাতিপুৱা দিছিল
এনে দা পকেট।
অ', অ', অ, অ' দগীদন বহুত ভাল লাগে। আৰু তোমাৰ এ এই তুমি চিনচেমৰ এটা মুভি টো চাইছা না ৰ'বট ডেড?
অ', অ' চাইছো ৰ'বট ডেড।
উ লাষ্টৰ চিনটো বহুত বেয়া লাগে।
অ'।
তোমাৰ কোন কোন মুভি টো ভাল লাগে?
মোক চিনচেনৰ, এই মেক্সিকোত যাইযে একবাৰ চিনচেনে
আহ ক'ত যায়?
মেক্সিকো মেক্সিকো।
অ', মেক্সিকো অ', এই কে কেটেক্স থাকা কৰোঁ। অ', অ', অ', অ'।
তাৰ পিছত একবাৰ ফিউচাৰত যাই যে, ফিউচাৰত যোৱা মুভিটো অ', এইকেইটাই ভাল লাগে।
এইবিলাক ভাল লাগে। দিয়া ৰাখো দিয়া। অহ, দিয়া। অহ।